মই এই ভাতকিটা খাই পেলাই ভিতৰলে আহিছো। তুমি?
অ' মই খাই ভাতকিটা খাই বহি আছো।
অঁ ভাত কিহে খালা?
ভাত তোমাৰ দালি বনালো আলু ডিম পিটিকা
অঁ।
তুমি কিহে খালা?
মই ৰঙালাও ভাজি আছিলে
উম।
তাৰপিছতে আকৌ এই তিয়ঁহ বিলাহী
ওম।
পিঁয়াজ এনেকে দি চাটনি বনালে, তাৰপৰা আম আছিলে মিঠা আম
আম চাটনি?
আমৰ মানে চাটনিটো নহয়, চকল চকলকৈ কাটি।
অ' পদিনাৰ লগত খাবলৈ ভাল লাগে নহয়?
অঁ এই কেঁচা আমৰ চাটনিটোহে ভাল লাগে তোমাৰ এই যদি পিহনাত পিহি দিয়ে। এনেই তোমাৰ পকা আম হ'লে চকলীয়াই খাই ভাল লাগে।
বৰষুণ দিছিলে, ৰাতিপুৱা একেবাৰে ডবা-পিঠা বৰষুণ। প' ৰাতিও দিছিলে। এতিয়া অকণমান ৰ'দটো ওলাইছে বাৰু।
উম, এইফালে ৰ'দ নাই বাৰু, বতৰটো এনেকুৱা হেৰি ডাৱৰীয়া কৰিয়ে আছে।
তাকে ইমান এবাৰ বৰষুণ এবাৰ ৰ'দ। সেই কাপোৰ ধুবলৈ আছিলে, ধুই পেলাই এবাৰ মেলিলোঁ এবাৰ আকৌ ভি তৰলে ভৰাইছোঁ। আকৌ দিছোঁ ৰ'দত দি', হেৰি দিছোঁ। তেতিয়া সেই বতৰটো মুকলি কৰা দেখি আকৌ উলিয়াই থৈ আহিছোঁ।
সেইয়ে বতৰৰ পৰিৱৰ্তন হৈছে আৰু জলবায়ু পৰিৱৰ্তন।
নকবা আৰু, মানে এইবোৰ গছ-গছনি কটা এইবোৰ সেইটো কাৰণে পাইছে আৰু মানুহে। উম। বাকী ভালে নহয় ঘৰত চবৰে? অহ। অহ। ভাল ভাল, আমাৰ চবৰে ভাল।
উম।
উম।
মোলাই কাঠনিৰ নাম শুনিছা নে নাই?
মোলাই কাঠনি, অ' এই যাদৱ পায়েং যে', অহ, অহ অহ। অ', শুনিছোঁ অ'।
অহ, তাত দে, সেইখন মানে, নাই যোৱা ন?
নাই যোৱা, নাই যোৱা। তুমি গৈছা?
ইমান ধু অ' ইমান ধুনীয়া পৰিৱেশ তোমাৰ, গছ-গছনি চাৰিওফালে। ওচৰতে আকৌ বম, অহ। এতিয়া মানে তোমাৰ যিটো হাৰত বৰ জলবায়ু পৰিৱৰ্তন হৈ আছে ন?
উম।
তেওঁ যোনটো মানে পদক্ষেপ লৈছে সেইটোতো বহুত ডাঙৰ পদ পদক্ষেপ আৰু।
সেইটোৱে আৰু এতিয়া ধৰ গছ-গছনি মানে যিমান কাটিছে। তাৰ ধৰা, সেইখন অৰণ্য মানে কিমান গছ গছনি আছে। আৰু এনেকুৱা মানে ম' অ', মই শুনিছোঁ এনে- কুৱা হেনো তাত তোমাৰ একো নথকা গছ পুলি নায়ে।
নাই নাই ঔষধি গছো আছে তোমাৰ বিভিন্ন প্ৰজাতি।
অ', কিন্তু সেই মাজতে, সেই শুনিছিল এটা বাত- তৰি পাইছিলোঁ এ, জ্বলাই দিছিলে অ', কিন্তু জুই লাগিছ লে মানে জ্বলাই দিছিলে। এ, এইবোৰ তোমাৰ দুষ্কিটি মান হেকাৰি মানুহ থাকে নহয় উম, এ সেইটো পাই সে এ, মানুহজনি ইমান কষ্ট কৰি এখন অৰণ্য- স্থাপন কৰিছে, হয় নহয়? এ, সেইখন জ্বলাবলগীয়া কি কথা থাকিলে বাৰু, কোৱাচোন?
তাকে কোনো মানুহেতো তেনেকে কৰাও নাই ন' অপ- তেওঁ লে পাৰিছে আকৌ।
সেইটোৱে, আৰু সেই গছ গছ ছনিবোৰ ৰোৱা কাৰণে চাগে অকণমান বতৰটো হেৰি হৈ আছ
ভাল হৈছে নেকি আগতকে মানে, অ', আগতকে সাধাৰণলৈ আহিছে।
অ'।
তেওঁ যে এখন তোমাৰ চল্লিশ বছৰতকৈ বেছি সাধনা কৰি বহিছে নেকি। জ্বলাই দিবলৈ অকণমানো বেয়া নালাগিলে।
ইমান বা বয়সস্থ হয় মানুহজন হয় নহয়?
অ'।
মই মানে মানুহজনক এই এবাৰ সাক্ষাৎ হৈছিলোঁ, এই তোমাৰ কিবা অনুষ্ঠান এটা পাতিছিলে তাত আহিছিলে মানুহজন।
অ', অ'।
এ, বহুত বয়সস্থ মানে, কিন্তু ইমান অ, সাধাৰণ মানে তোমাৰ তেওঁ এটা ধৰ অৰণ্য মানব বুলি এতিয়াতো এটা হেৰি সন্মান পাই আছে।
পাই আছে কিন্তু মানুহজন অ', ইমান সাধাৰণকে থাকে দেখিছা জানো।
কোনো ধৰণৰ অহংকাৰ বা একদম মানে ডাঙৰ মানুহ তেনেকুৱা হেৰি নাই, উম। ত' সেইজন মানুহৰ হেৰি তেনেকুৱা বেয়া কিবা এটা অনিষ্ট কৰিবলৈ বেয়া নালাগিলে নে।
মানে কিছুমানে হিংহা মানুহ থাকে যেন।
সেইয়টোৱে, মানে ভালতটো দেখিব নোৱাৰে যে তোমাৰ, উম, উম। সেইটোৱে, সেইটো কাৰণে মুঠতে কোনবা ফালৰ পৰা বেয়াটো কৰোঁ আৰু।
কৰো আৰু সেইটোৱেচ
উম, ভৱিষ্যতৰ কথাটো মানে চিন্তা নকৰে, কি হ'ব।
সেইটোৱে আমাৰে ক্ষতি হ'ব ন' ধ্বংস কৰা হয়।
আৰু এতিয়া তুমি মাজতে দেখিছা নাই, ভূমিকম্প যে কিমান আহি আছে? মানে আগতে, আগতে এতে ভূমিকম্প ইয়াত আহিলে মানে, বহুত মানে বেছি ডাঙৰ বহুত হেৰি আৰু, অ', ভূমিকম্প আহি আজিকালি মানে এই ভূমিকম্প আহিছিলে নহয় এই ভূমিকম্পই আহিছিলে তেনেকুৱা মানে।
একেবাৰে সাধাৰণ কথা নিচিনা কৰিলে আৰু, উম।
সঁচাকে, মানুহৰ মানে কি গতি হ'ব।
আৰু ৰাতিপুৱা যদি গধূলি যোৱা ন তোমাৰ- বিভিন্ন প্ৰজাতিৰ চৰাই থাকে তাত বি চৰাই মাত শুনিব পাৰি। পৰিৱেশটো মানে একদম নিজান হৈ থাকে। উম, উম। তাত ধুনীয়া একদম মৃদু মৃদু বতাহ আহি থাকে- গ- মানে গ'লে মানে মনটো তোমাৰ অ'।
গৰম দিনত চাগে আৰু ভাল লাগিব আৰু বতাহ মাৰি থাকিব।
মনটো পুৰা শান্ত লাগি আহে একদম।
অ' কোন কণাত আছে বুলি কৈছা?
যোৰহাটৰ ককিলাামুখ
ককিলাামুখ অ' তাকে যাব লাগিব।
কাষতে তোমাৰ ব্ৰহ্মপুত্ৰ নদীখন আছে মানে।
অ'। একেবাৰে মানে ঠাইখিনিও বহুত ধুনীয়া আৰু নদী নদী কাষৰীয়া
উম আকৌ তেনেকে তোমাৰ লখিমপুৰটো আছে পাভৰণ্য
অ' মই নাই যোৱা বাৰু।
অ' নাই যোৱা সেইখনো তেনেকুৱা বহুত ধুনীয়া লাগে গৈ পিনি গছ গছ চনি আছে চাৰিওফালে তোমাৰ গোটেই পৰিৱেশটো সেউজীয়া হৈয়ে আছে আৰু
আৰু মানে তোমাৰ সেই গছ গছনি য'ত থাকিব চৰাই চিৰিকটি য'ত থাকিব সেই পৰিৱেশটো বহুত এটা বেলেগেই হয়চোন- মই দীপৰবিলহে গৈছোঁ আৰু গুৱাহাটীত।
গুৱাহাটী অ'
দীপৰবিলতো সেই বহুত পৰিভ্ৰমী চৰায়ে আহে।
অ' এই যাদৱ পাইঙৰ সেইখনতো আহে তোমাৰ।
অ'। তালৈ গৈছোঁ তাৰপৰা আকৌ তোমাৰ এই অৰুণাচলৰ এই কিমিং বুলি যে জেগা এটা আছে যে।
অ' কিমি নাও
অ' তাৰো মানে এটা প্ৰাকৃতিক দৃশ্য এনেকুৱা হেৰি আছে। তাতো একদম তোমাৰ বহুত শান্ত সেই পৰিৱেশ আৰু।
এ ভাল লাগে সেইবিলাক প্ৰাকৃতিক জেগাবোৰ বহুত ভাল লাগে।
থাকিলেও মানে যদি তালৈ যোৱা মনটো পূৰা সতেজ হৈ আহে।
উম উম।
এতিয়া গৰম দিনতটো আৰু যাবলৈ ভাল।
যাবলে ভাল হয় এতিয়া অ'।
পৰি আহে অহ।
আকৌ তোমাৰ তেনেকে হাৰমুটিৰ ওচৰতো আছে এখন। ৰঙা বনাঞ্চল।
অ' মই তেনেকুৱা বিলাক ইমান যোৱা নাই বাৰু।
অ' ময়ো তেনেকুৱা বিলাকত গৈ ভাল পাওঁ।
অ', অ' ভাল লাগে হে যাব লাগে ও একদম মানুহৰ মন বোৰ বহুত ভাল।
ৰাস্তাটো পায় তুমি চাবাচোন ইমান ধুনীয়াকে চাৰিওফালে গছ গছনি আছে দৃশ্যটোৱে মানে একদম সুন্দৰ হৈ পৰে।
পৰিৱেশটো বহুত বেলেগ হৈ যায় মানে।
উম হুম এ হা ম- সেইখনতো তোমাৰ মানে প্ৰতিজোপা গছতে তোমাৰ কপৌফুল বিভিন্ন বিভিন্ন প্ৰজাতিৰ আছে
সেইটোৱেই সেইবিলাকেই ধৰা দৃশ্যটো বেছি মনোমোহা কৰি তোলে আৰু মানুহৰ ধৰা মনবোৰ ভাল লাগে হেন তেনেকুৱা বিলাক জেগাতে যান জঁটতকে মানে সেইবিলাক জেগাই বেছি ভাল
উম এতিয়া গুৱাহতীলৈ গৈ যিমানটো, তোমাৰ জাম লাগে গাড়ীৰ সেই তেনেকুৱা হৈ যায় ন ইয়াত আকৌ তেনেকুৱা জামো নাথাকে উম
মানে সম্পূৰ্ণ এটা বেলেগ মানে যান্ত্ৰিকতা পৰিৱেশৰ পৰা সম ম্পূৰ্ণ এটা বেলেগ হেৰি হৈ যায় ন সেইটো এটা বেলেগ পৰিৱেশ হৈ যায় আৰু মানুহে ধৰা এতিয়া আজিকা লি মানুহৰ বহুত কামৰ ব্যস্ততাটো বহুত বাঢ়িলে ত' সেইখিনিক তাৰ মানে কামৰ ব্যস্ততাৰ মাজত যেতিয়া তেনেকুৱা এটা পৰিৱেশ পায় সেইটো এটা বেলেগ হেৰি হৈ যায় মানুহৰ মন
উম কাম কামৰ মানে চাপত অহ চাপতে হে তোমাৰ খং ৰাংটো সেইবোৰো বেছি হয়
হৈ যায় সেইবিলাক বস্তু তাত গ'লে মানে নিয়ন্ত্ৰণ হৈ যায় তাকেহে মই মানে অহ
মই ভালে পাং আ তেনেকা জেগালে তাৰমানে সুবিধা পালে যাওঁৱেই উম
মানুহ মানে এইবোৰ তোমাৰ এই বেলেগ কিবা যান্ত্ৰিকতাৰ পৃথিৱীখনতকে অ আজিকালিতো মানে ল'ৰা ছোৱালী বিলাকে অকল যান্ত্ৰিকতাৰ পৃথিৱীখনতেই বেছি দূব গৈছেচোন
এনেকুৱা পৰিৱেশ বিলাক মানুহে অহ পাহৰিয়ে গৈছে নাযায় নাযায় অ ঘৰৰ ভিতৰতে সোমাই থাকিব আৰু
উম
মানে আচাৰ ব্যৱহাৰৰ পৰা ধৰি লৈ মানে চবখিনিতে মানে পৰিৱৰ্তন আহি গৈছে
আৰু বহুত বস্তু তুমি চাবাচোন চিনিয়ে নাপাই আজিকা লি ল'ৰা ছোৱালীয়ে উম পিঠা অহ পিঠা পোনা সেইবোৰো ভালকে চিনি নাপায় আকৌ বনাবওঁ নাজানে নহয়
আগতে আমি এটা বিহু এটা আহিলে বুলি ক'লে কেনেক কুৱা গা সাতখন আঠখন মাহঁতৰ লগতে পিঠা পোনা বনোৱাত আমি কিমান সহায় কৰি দিওঁ
উম আকৌ তোমাৰ চ'তৰ মাহৰ পা তোমাৰ হেৰি কৰে উম
তাৰপিছত আকৌ আমাৰ গাঁৱত এটা পৰম্পৰা আছিলে! বোকা খেল
উম, বোকা খেল আমাৰ ইয়াতো খেলে মানুহৰ বিহু দিনাখনে খেলাই হয় নহয়
উম, আজিকালি তোমাৰ আকৌ তুমি যাব নোৱাৰা নহয়! আজিকালি যদি তুমি এঘৰ মানুহক কাৰোবাৰ এজনৰ কাৰণে উম, গালি পাৰিহে আহিব আৰু
উম
কিন্তু সেইটো এটা বেলেগ ধৰণৰ মানে আনন্দ হয় ন উম, কাৰণ প্ৰতিবছ এ ধৰা এবছৰৰ মূৰত এটা এবাৰহে আহে বিহুটো
উম, আমাৰো তেনেকে ছোৱালীখিনিয়ে তোমাৰ এটা দল হৈ ল'ৰাখিনি এটা দল হয়! এতিয়া উম।
এইটো বস্তু একদম বহুত হেৰি হৈ গৈছে আৰু আগৰ দিনৰ মানে খোৱা বোৱাবিলাকো বহুত এটা বেলেগ হেৰি আছিলে।
আজিকালিও বেলেগ উম। আজিকালি চব কিনিয়ে খাব লয়, অ', কিনিয়ে খায়টো চবেই।
উম, উম, পঁইতা ভাত কি চিনি নাপায়!
নাপায়! ঔ- টেঙা হেইবোৰ চাগে চিনিয়ে নাপায়।
নাপায়, কেনেকে কি বনায় সুধিবহে।
শাক পাচলি আৰু চিনি নেপায়।
উম, পচলা চিনি নাপায়, খৰিচা চিনি নাপায়! সেইবিলাক বস্তু কিমান ঔষধি গুণ, খাৰ কল খাৰ অ'।
উম।
এইবোৰ একদম সঁচাকৈ বহুত। বহুত বেছি মানে, আমিবিলাকে পালোঁ অলপ।
পালোঁ, আমাৰ উম
সঁচাকৈ মানে আজিকালি ল'ৰা ছোৱালীবিলাক মানে এটা কথা ভাবি মানে কিবা লাগে, কেনেকুৱা এখন মানে এটা হেৰি অ' পৰিৱেশৰ পৰা কেনেকুৱা এটা পৰিৱেশলৈ মানে গৈ আছে গতি কৰি আছে!
ইয়াৰ পিছতটো আৰু চাগে কি, কি হ'ব!
ঠিক নাই এতিয়া বতৰটোৱে তুমি দেখিছা নে নাই, আগতে বৰষুণ দিলেও ইমান বেছি নিদিয়ে নহয়!
উম।
গৰমৰ দিনত পুৰা গৰম হয়, আৰু ঠাণ্ডা দিনত ঠাণ্ডা এতিয়া বৰষুণৰ পৰিমাণ তুমি দেখিছা নাই, মানুহে এতিয়া হেৰি
এটা জেগাত দিয়ে, এটা জেগাত নিদিয়ে!
নিদিয়ে, তেনেকুৱা অ'। আৰু মানে এতিয়া তোমাৰ সেই কঠীয়া পাৰিবলৈ মানুহবিলাক কিমান মানে দিগদাৰ হৈছে! কিমান সমস্যাত ভুগিছে। কাৰণ মানে এতিয়া গা-গ্ৰাম্য জীৱনৰ মানুহখিনিয়ে টোতো খেতি-বাতি কৰিয়েইটো জীৱন নিৰ্বাহ কৰিব লাগে।
ত' সেইটোয়ে মোৰ জীৱিকা আৰু।
অ', জীৱিকা ত' তেওঁলোকে এতিয়া কি কৰিব? কঠীয়া পাৰিব যদি নোৱাৰে কেনেকৈ ৰুব? উম।
আগতে যে আৰু এটা বস্তু আছিলে যে গৰু গাড়ী!
অ', গৰু গাড়ী।
অ', আজিকালিতো সেইবোৰ নায়ে, আজিকালি লছালীয়ে চিনিয়ে নাপায়!
চিনি নাপায়, আকৌ খেলা ধূলাবিলাক আমি কিমান কি, কি খেলো। টাংগুটি, চেংগুটি সেই নহয়, সেইবিলাকক কথা কৈছোঁ মানে।
অ', তাকেটো সেই
বু বুলি এটা আছিলে সেইবিলাকতো ল'ৰা ছোৱালীয়ে আজিকালি চিনি নাপায়। আৰু কোট, কোট খেলো যে, অ', ৰং, ৰং সেইবিলাক। উম, সেইবিলাক বস্তু। আমাৰ এই মানে খুৰা ছোৱালীজনী তাই মানে উম তাইক মই কৈ থাকো মানে দেই আমি এনেকে খেলিছিলোঁ আগতে। তাই ক'ব মোৰ লগতো খেলাচোন মোৰ লগতো খেলা এনেক কেনেকৈ কৰি মানে সেইবিলাক। এইবোৰ একো না।
নাজানো সি অকল গামৰ ফটা সোমাই থাকে আৰু।
উম অকল মানে আৰু যান্ত্ৰিকতা পৃথিৱীখনতহে মানে সিহঁতি বস্ত। আৰু সিহঁতৰ আগতে সিহঁতকো দুখ। দিলাত আজিকালি মাক দেউতাকে কিমানৰ ইটোৰ পিছত ইটো বুজাত। দিয়ে থাকে নহয়।
দিয়ে থাকে কল মানে পঢ়াটো পঢ়া দিয়ে। আকৌ ঘৰতে তোমাৰ শিক্ষক মাতি পিনি অ। ঘৰতে শিক্ষক মাতি আনি পঢ়া মানে চাপ দিয়ে থাকে আৰু।
থাকিব আৰু কিন্তু ল'ৰা-ছোৱালীৰ ছোৱালী এটাৰ লগত যে তেনেকে খেলিবও পাৰে অকণ ওলাই মেলি। যাব পাৰি সেই বস্তুটোৰ পৰা মানে একদম উম।